উ হেল্ল'।
কি হ'ব। হেল্ল' অ' শুনিছো দিয়া। কি কৰি আছা?
আছো এনে। তুমি কি কৰিছা?
আছো ৰ'বা এনেই। ভাত পানী খোৱা লোৱা হ'ল নাই।
অ' হ'ল হ'ল, তোমাৰ হ'ল।
হ'ল হ'ল, কিহেৰে খালা পিছে?
এই তোমাৰ দালি ভাত, আলু ভাজি, এনেকে নৰ্মেল। যিহেতু ইমান গৰম দিছে ন।
অ', এইযে নকবাই আৰু গৰমৰ কথাটো।
উম্, বাকী তোমাৰ কোৱা। কেনেকুৱা খবৰ?
মোৰ খবৰটো ভালে বাৰু। বাকী তোমালোকৰ সেইপিনে বতৰটো কেনে হৈ আছে?
বতৰ বৰ্তমান অকনমান ডাৱৰীয়া কৰিছে। হ'লেও বৰষুণ নিদিয়ে যেনে পাইছো আৰু।
এই যি দেখা, আমাৰো মানে এইফালে এনেই আৰু বতৰটো আজি। মানে, অলপমান হ'লেও মানে গৰমৰ পৰা মুক্তিটো পাইছো মানে। যেনে, যি গৰম দি আছে আৰু। বাকী, বাকী গৰম বন্ধত মানে। কি কৰি আছা? মোবাইলে চাই আছা চাগে।
অ' বৰ্তমানটো তোমাৰ তেনেকুৱা হৈ গৈছে দিয়াচোন, মোবাইল ফোনে চাই থকা যায়। কাৰণ ইমান যিহেতু। ইমানখিনি গৰম দিছে ওলাই যাবলৈ ক'তো ইচ্ছা নাযায়। গতিকে মোবাইল ফোনে আৰু এনেকুৱা হৈ গৈছে।
মোবাইলত, মই আহ্। মানে, কি ক'বা আৰু চাৰ্মাৰচ আমাৰ মানে এক্সটা ক্লাছ দিছে আৰু সেইকাৰণে গৰম বন্ধটো পোৱা নাই চ' মই যাব লগা হৈছে বাকী ফ্ৰী টাইমখিনিতো, অ', স্কুল গৈছিলোঁ বাকী ফ্ৰী টাইম খিনিত এনে ফ্ৰী টাইম পোৱা নাযায় দিয়ছো, স্কুল গ'লে মানে, স্কুলৰ কামখিনি কৰিব লগা হ'ল। পঢ়া টাইমখিনি, চো মোবাইল চাবলে ইমান টাইম পোৱা নাই, কিন্ত অলপমান টাইম উলাই কিনে চাওঁ আৰু
ঠিকে আছে, ঠিকে আছে, কিন্তু আজিকালি তোমাৰ মোবাইল মানে, মোবাইলৰ মানে, মোবাইল চোৱা হাৰটোৱে মানে বৃদ্ধি হৈ গৈছে, যেন আমি মানে পাহৰি গৈছোঁ আমাৰ ঘৰৰ
হয়, হয়, একদম, একদম মানে অ', মানে মোবাইল চাই মানুহবিলাক মানে, বৰ খঙাল হৈ গৈছে আজিকালি, একো ক'বই নোৱাৰি মানে কিবা কৰে খং উঠি যায় আৰু তাত বেয়াকে কোৱাবোৰ নাভাবে আৰু, দুই নম্বৰ বাৰ মানে, কি ভাবিব মানুহজনে
হয়, হয়, মানে তোমাৰ মানে গেম চেম খেলি থাকে ন, মোবাইলত মানে গেম খেলে তাৰ উপৰি তোমাৰ অ ৰ'বা দেই, আৰু তাৰপৰি তোমাৰ মোবাইলৰ মোবাইলৰ জৰিয়তে কিবা কিবি তোমাৰ আজিকালি তোমাৰ ষ্টক মাৰ্কেট, ত তোমাৰ এনেকুৱা ধৰণৰ কিছুমান প্লেটফৰ্ম আদিত তোমালোকৰ আ ই তাৰ জৰিয়তে তোমাৰ পইচা ইনকাম আৰু মোবাইলতটো আৰু সেইটো এটা এই ইনকাম চৰ্চ ন, তো গতিকে মানুহবোৰ মানে ঘৰতে বহি থকা হৈ গৈছে আৰু এলেহুৱা হৈ পৰিছে।
এলেহুৱা হৈ হোৱা পৰিছে আৰু তুমি চোৱা আজি যদি তুমি গেম খেলিলা গেম হাৰিলা বা মোবাইল টো থৈছা জাষ্ট, বা ঘৰৰ মানুহে ক'লে আৰু, এ কিমান মোবাইল চাই ত অলপ ওলাই আহ তোমাৰ মানে গৰম তোৰকি যাব মন নাই তাতে ওপৰত তুমি ঘৰৰ মানুহো গাল দিলা সেনেকে আৰু প্ৰব্লেম বিলাক মানে বহু প্ৰব্লেম হৈছে এনেকে
হয় হয় ঠিক কথা কৈছ মানে বৰ্তমান এনেকে প্ৰব্লেম হৈ গৈছে, কিন্তু আমি তাৰে মাজতে অলপ মান মোবাইল চাব লাগিব দেচোন মোবাইল চ চোৱাৰ লগতে আমি আমাৰ বাহিৰৰ জগত, বাহিৰৰ জগতখনো আমি জানিব লাগিব।
হয় আৰু মোবাইল মিনিছ চোৱা, মানে এইটো নহয় কি তুমি মানে ইনষ্টাগ্ৰামত বা ইউটিউবত ৰিলছয়েই মানে কৰি থাকা, তুমি মানে কিছুমান, ভাল কাম কৰা আৰু মানে ভিডিঅ' বনোৱা নিজকে, নিজৰ স্কিল ডেভেলপ কৰা সেই টাইপৰ আৰু।
হয় হয় তুমি ঠিক কথা কৈছা আৰু, মোবাইল চালে মানে কি কৰিব লাগে, মোবাইল মোবাইল চাব লাগে কিন্তু, তোমাৰ মোবাইলৰ, মোবাইলত আমি এনেকুৱা বস্তু চাব যিবোৰ, যিবোৰ মানে প্ৰডাক্টিভ হয়, ধৰা যিবোৰ জ শিকিব পাৰো সেইবোৰ বস্তু চাব লাগে।
সেইয়াই, আৰু এনেকে তুমানে এক্জাম্পল ল'ব পাৰা আৰু, মানে আজিকালি চোৱা, এটা মানে মানুহৰ ষ্টেজত গান গাবই গ'ল। তাৰ তাতে মানে চেল্ফ কনফিডেঞ্চৰ মানে আত্ম বিশ্বাসৰ মানে বহুত অভাৱ হয়, ইয়াত তুমি যদি ইনষ্টাগ্ৰাম বা ইউটিউবত দুটা ৰিল মানে গান গাই আপলোড দিলা তোমাক বা দুটা ভাল কমেন্ট কৰিলে, তুমি মানে কনফিডেঞ্চ মাৰা, আত্মবিশ্বাস আহিল, সেনেকে তুমি ষ্টেজত গান গাব পাৰিলা কেইটামান মানুহৰ আগত। চ' সেনেকে মানে মোবাইল টো ভাল মানে ভাল কামত ব্যৱহাৰ কৰিব লাগে আৰু।
ঠিক কথা কৈছ বুজিছো মই তুমি কোৱা ধৰণে হয় কথাবোৰ কিন্তু তুমি যে ক'লা আত্মবিশ্বাস তেতিয়া আত্মবিশ্বাস বৃদ্ধি পায় কিন্তু আত্মবিশ্বাসটো কেতিয়া অংকাৰ হ'ব নালাগে। মানে আমি অংকাৰ কৰোঁ এ মই পাৰা হৈ গৈছোঁ আৰু এতিয়া, এনেকুৱা টাইপ এটা অংকাৰ এটা আহি যাব। নালাগে একচুৱেলি, আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ মোবাইল ওলাইছে ধৰা, আজিকালি আজিকালি তোমাৰ এনডইডক পাট্টাই নিদিয়ে তোমাৰ আজিকালি চবকে আইফোনে লাগে।
আই ফোন লাগে চবকে আৰু চোৱা এতিয়া আহ তোমাৰ লগৰ তাতে আইফোন আছে তোমাৰ তাতে কিন্তু এনড্ৰইড আছে। তোমাৰ লগতোৱে ক'ব টৌ কিনিব লাগে আইফোন এটা। তোমাক ঘৰৰ মানুহ কি যেন দিব মানে আহ ইচ্ছা নাই। বা সেনে মানে পৰিস্থিতি নহয় মানে তোমাৰটা আইফোন মানে ভাল আইফোন এটা দেৰ যাতে। চ' তুমি এনে ঘৰৰ হাল্লা কৰি। মোকো আই ফোন লাগিব সেনেকে মানে বহুত খিন ক্ষতি হৈ আছে, নিউ জেনেৰেচন বোৰ।
হয়, হয়, তুমি ঠিক কথা কৈছা, তেনেকে আমি তেনেকে ক্ষতি হৈছে আৰু যদিও মানে। তোমাৰ তোমাৰ আজিচোৱা আজিছোৱা বহুতে তোমাৰ কি মই কনটেন্ট ক্ৰিয়েট কৰিম বা বহুতে কয়। কি মই পঢ়িব লাগে, পঢ়াৰ কাৰণে মোক মোবল লাগে, সেই সেই কাৰণে বহুতে এনেকে কৈ মোবাইল লাগে কিন্তু। কি কৰে এজন ভাল ইউটিউবাৰে প্ৰথমতে আজি আমি জাক চিনি পাওঁ, অসমৰ জনপ্ৰিয় প্ৰিয় ইউটিবাৰ বুলি ক'ব যিয়ে নকওঁ কিয়। তেখেতসকলে ফিৰ্তততে ভাঙা চিঙা মোবাইল এটাই দি ইউটিউব কৰি কৰি কৰি কৰি বৰ্তমান সময়ত তেখেতসকলে তোমাৰ আইফোন লৈছে। তাৰপিছত ধৰা তোমাৰ আমাৰ মোবাইলত আমাক বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে যেনে ধৰা তোমাৰ আজিকালি। টেংকিত ওলাইছে তোমাৰ কিবা কিবি। প্লেটফৰ্ম চলাইছে ন ফ্লিপকাৰ্ট মিনি তেনেকুৱা ধৰণৰ প্লেটফৰ্ম চলাইছে। সেইবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনত। মোবাইলটো মোইলটো জৰিয়তেতো সেইবোৰ এপ এপৰ খবৰ পাইছে যে আমি ইয়াত কাম কৰিব পাৰো হয় নে নহয় বা কিছুমানে তোমাৰ ভেকেঞ্চি দেখাই। কিছুমান তোমাৰ ভেকেঞ্চি দেখাই। ভেকেঞ্চি খালি আছে এনেকে দেখাই ত' এইবোৰ এই এইবোৰ এইবোৰ কিহৰ। সহায়ত গ'ম পাইছে শুনা ত এইবোৰ কিহৰ সহায়ত গ'ম পাইছে, এইবোৰ গ'ম পাইছে তোমাৰ মোবাইলৰ সহায় ত মোবাইৰ সহায় গ'ম পাই। কোৱা কাৰণে তেওঁলোক আগাঢ়ি আহিছে কিব এটা কাম কৰিব পাৰিছেি, এটলিচট নিবনুৱা হয়তো থকা নাই ত মোবাইলটো মানে বহ। বহুত খিনি সহায় কৰিছে।
এতিয়া মানে মোবাইলতটো মানে ক'ব গ'লে। মানে বহু মানুহক এমপ্লয় মানে দিছে মানে এমপ্লয়মেন্ট দিছে। মানে। কোচ ভি বিজনে কৰা বিলিংকেট বিলিংকেট হওঁক মিছয় হওঁক ফ্লিপকাৰ্টেই হওঁক। বা তোমাৰ এমাজনে হওঁক বহু মানুহ তোমাৰ মানে এটা জব দিছে। মানে ডিলিভাৰী বয়ে হওঁক আৰু কিছুমানতো অনলাইন প্লেটফৰ্ম আছে য'ত। যেনে মানি আৰনিগ কৰিব পাৰো, যেনে ষ্টক মাৰ্কেট চোৱা এটা এক জামপল ট্ৰেডিং কৰিব পাৰো, ট্ৰেডিং জৰিয়ে মানুহ মানে বহুত পইচা ইনকাম কৰিব পাৰে আৰু মানে এনেকুৱা কথা টো হয় কি মোবাইলে কিছু। কিছুমান মানে ভালো কৰিছে মানে মানুহৰ লগত কিছুমান অলপ বেয়াও কৰিছে। মানে চোৱা এতিয়া এটা যদি তোমাৰ এতিয়া বৰ্তমান। লোকে ল'ৰা ছোৱালী বিলাকক। ৰাতিপুৱা উঠি সিহঁতে মোবাইলতটো ল'ব ৰিল চৰাব ৰিল চৰাব গোটেই দিনটো মান। উইষ্ট কৰি দিব মানে কোপ ৰাতি ফেটাব নোৱাৰে দিনটো। আৰু তুমি যদি এনেকে অলপ টাইমো খেদাই দিলা আৰু মানে মোবাইল চাই পিনে এনে হ'ব কি তোমাৰ। দিনটো আজি এনে খেদালো। ভালকে আৰু লাগি যাব আৰু নিজৰ কামত বাট নেক্স দিনাও চেম হ'ব। এনেকে মানে বহুত বেয়াকে প্ৰভাৱ পেলাইছে আৰু।
হয়, হয়, মোবাইলে তেনেকুৱা ধৰণে প্ৰভাৱ পেলাই আছে, কিন্তু তুমি এনে ম'বাইল। বুলি ক'লে বৰ্তমান মডাৰণ সময় দে দেখিব পালে মবাইল মবাইল চবৰে থাকে আৰু। মোবাইল জৰিয়তে তোমাৰ আজি কালি ইন্টাৰনেট পেমেণ্ট টো আহি গৈছে, তোমাৰ মানে যিটোমাৰ ইউ পি আই ইউ পি আই পেমেন্ট আৰু সেইটো আজিকালি এজন তোমাৰ ভিক্ষাৰীৰো থাকে এজন তোমাৰ ৰা ৰাস্তাতাৰ হিজিৰাৰো থাকে। মানে এটা মোবাইলৰ জৰিয়তে ভাবাচোন মানুহ এটা কিমান কিমান খিনি মানে ডেভলপ হৈ গৈছে। হয়নে।
বহুত ডেভেলপ হৈ গৈছে মোবাইল। মানে এনেকুৱা মানে কিছুমান চিতুৱেশচন এটা হৈছে মানে মোবাইল নহ'লে মানে বহুখিনি মানে ধৰ ইম্পৰ্টেন্ট কাম মানে আমাৰ নহয় হয়য়ে নাহে।
হয় ঠিক কথা কৈছা। এনে তুমি বৰ্তমান কি মোবাইল ইউজ কৰি আছা?
কৰি আছো, তুমি?
অ', মই বাৰু তোমাৰ অ'প' ৰেন' ছিক্স প্ৰ' ফাইভ জি
আতছা তোমাৰ মোৰ ফাইভ জি নহয় বাৰু ফৰ জি বাকী তোমাৰতো মোবাইলৰ কেমেৰা কোৱালিটি ভালে হ'ব বহুত।
অ', মোৰ কেমেৰা কোৱালিটিটো ভালে বাৰু মই বাৰু আজিকালি মানে মানে ভাল লাগে আৰু ক'ৰবাত ধৰা ফুৰিবলৈ গ'লো। এখন দুখন ফটো মাৰো মানে। মানে প্ৰকৃতিৰ ফটো মাৰো আৰু ফটো মাৰি এনেকে এনেকে তোমাৰ স্তৰিত ষ্টেটাচ লগাও ভাল লাগে আৰু কিবা নিজৰে।
খোজ কঢ়াও হ'ল মানে তোমাৰ হেল্থ শৰীৰটো ভাল হৈ থাকিল। অ', তোমাৰ মানে ফটো কেইখন মাৰিলা নিজৰ মানে নিজক চেটিছফাই কৰিলা আৰু নিজৰ।
উম, লগত মানে একাপ চাহো খা
বা চাহো খালো বাকী ওলাই গ'লো
হয়, মই মানে অকলে নাযাও মোৰ ভাইটি এজন আছে তাৰ লগত যাওঁ। মানে মানে আমি মানে লগত মোবাইল কেইটা এ লৈ যাওঁ। মই মানে বৰ্তমান সময় মোবাইল আমি কেইটা এনেকুৱা নহয় যে মোবাই লই নাযাওঁ যি অকল নেচাৰ মাজত যাওঁ। মোবাইও লৈ যাওঁ। আমি এখন দুখন ফটো উঠিলো মই তাক মাৰি দিলো। আৰু মই মানে গান গাওঁ পথাৰৰ মাজত মানে মই বহো মই গান গাওঁ। সি মোক সি মোক ভিডিঅ' কৰে আমি সেইবোৰ আজিকালি কিমান প্লেটফৰ্ম আছে মোবাইলে আমাক কিমান সুবিধা দিছে। ত' সেইবোৰ মই ক'ৰবাত ক'ৰবাত মই মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মই আপলোড কৰিলো। তে ধৰণে নিজক এক্টিভ ৰাখিব লাগে আৰু মোবাইলটো এই ল'লে নহ'ব। মোবাইলৰ জৰিয়তে নিজক প্ৰতিষ্ঠাপন কৰিব পাৰিব লাগিব।
মানে নিজকে তাৰমানে তাৰমানে কিবা এটা স্থান দি দিব লাগিব মানে নিজকে স্পেচ দিব লাগিব। মানে এইটো মই মোবাইলটো লৈছো মই এইটো কাম কৰিমে। এইটো কাম কৰিম এনেই ৰিলচ স্ক'ল কৰি থাকিলে নহয় আৰু।
উম, উম ঠিক কথা কৈছা। আৰু মই ভাবো বৰ্তমান সময়ত তুমি যিটো আমাৰ মোবাইলত হয়, মোবাইলৰ জৰিয়তে ধৰা তোমাৰ মোবাইটো কেতিয়াৰা বেছি ফেমাছ হৈছে মই ভাবো ফেমাছ আছিল আজি এতিয়াও ফেমাছ। মোবাইলটা বেছি ফেমাছ হ'ল লকডাউন লকডাউনৰ পিছত যেতিয়া অনলাইন ক্লাছ আহিল। তেতিয়া মানে চবে মানে ঘৰত মানে কল আহে। মোৰ অনলাইন ক্লাছ কৰি মোবাইল লাগে। সেনেকে বেছি মোবাইলটো মানে চবৰে হাতে হাতে আহি গ'ল। তাৰ পিছত তাৰ পিছত আমাৰ অনলাইন ক্লাছৰ জন্ম হ'ল। তুমি কি ভাবা অনলাইন ক্লাছ ভালে নে? তোমাৰ স্কুলত যায় পেলে তোমাৰ অফলাইন ক্লা
চোৱা এইটোতো তোমাৰ মানে ডিষ্ট্ৰিবিউচনৰ কোৱেচন আহি যায়। মানে চোৱা এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী মানে স্কুল যায় মানে ভাল নাপাই চাগে। চ' স্কুলৰ মান শিক্ষাটো যোনটো মানে বুজিব বুজি নাপায়। সেনে হয় আৰু কিছুমান ছাত্ৰ ছাত্ৰী মানে অনলাইন ক্লাছ কৰি বহু ভাল পায়। চ' অনলাইনতে কথাবিলাক পাতে আৰু মানে কিছ অনলাইনতে মানে আহ তোমাৰ শিকিলে বস্তুবিলাক। এনেকে একজাম দিব হ'ল স্কুলত সেই আৰু অনলাইনে মানে বহুত সহায় কৰিছে আৰু।
হয়, হয় এনে হৈ গৈছে বাৰু বাকী এনে তোমাৰ ভৱিষ্যতলৈ কি ফোন ল'ব ইচ্ছা মোবাইল?
ভৱিষ্যতলৈকে মোবাইলৰ এনে একো টাৰ্গেট নাই বাৰু বাকী চাওঁ কি লওঁ। মানে তোমাৰ
মই তোমাৰ যে নতুনকে ওলাইছে যে গুগল পিক্সেল। অ', মোৰ মানে ফোনটো ল'ব সুব ইচ্ছা। বাকী দিয়া ৰাখিছো আজি বহুতখিনি কথা তোমাৰ পৰা শিকিলো মোবাইল ফোনৰ ওপৰত।
উম, ময়ো শিকিব পাৰিলো ভাল লাগিল বাৰু, দিয়ক ধন্যবাদ।
ৰাখিছো।
দিয়া, দিয়া, দিয়া।